অ কি কৰি আছা?
হেল্ল'!
অ কি কৰি আছ শুনি আছা?
অ এই আগফালে এনেই খোজকাঢ়ি আছোঁ।
হয় নেকি?
উম উম।
বাবু
সি মানে বহুত কষ্ট পাইছে আজি বহুত গৰম আছিলে ন।
বহুত গ
সি শুই আছে, শুই আছে মানে এতিয়া শুই আছিলে উঠিলে। উঠি মেলি এতিয়া কান্দি আছে।
অ।
উম!
সি চাগে।
হাইৱে কট। মানে গাখীৰ দি আছে খোৱা নাই। অ।
গৰমৰ কাৰণে গৰমৰ
অ, বেচেৰাটো সিও আজি দুবাৰ মান গা ধুলে।
অ। তাক আজি দুবাৰ গা ধুয়াই দিছে । সৰু ছোৱালীক কিয় দুবাৰ গা ধুৱায়।
নহয় নহয় মানে এবাৰ টো ভালকে গা ধুৱালে তাৰ পিছত আকৌ এতিয়া মানে গাটো মচি দিব লগা হৈছে নহয় সি নাথাকে মানে
বহুত অদ্ভুত গৰম মাৰিছে
অ আজি দিছে দিয়া চোন গৰম আমি ডাঙৰ মানুহে থাকিব পৰা নাই সৰু
তাকে। সেইকাৰণে মানে সি ৰব পৰা নাই মানে থাকিব পৰা নাই হুলচটো লগাই দিছে একে।
আমাৰ তাইও গৰমত থাকিব পৰা নাই ইমান গৰম পাইছে তাই? অ তাৰপিছত এঘাৰটা মানত মোৰে গায়ে মায়ে ধুৱাই দিয়ে। মোৰে গাই ধোৱাই কেনে তাৰপিছত অলপ টাইম টোপনি গৈছে, পাঁচ মিনিট দশমিনিটত টোপনি গৈ তাৰ পিছত আৰু ভয়ংকৰ গৰম দিছে নহয়, তাইতো থাকিব পৰা নাই। গাখীৰো নাখাই ইমান গৰম পাইছে তাৰপিছত পিছত কুহুমীয়া গৰম পানী। মই অলপমান খুৱাই দিছো। আৰু তাকো তেনেকুৱা কৰিবা কুহুমীয়া গৰম পানী উঠত লগাই দিবা।
অ অ।
আহ ডৰৱ খুৱাব নালাগে। পাছ -ছয় মাহলৈকে খোৱাব নিদিয়ে আৰু যিটো গৰম দিছ লগাই দিব লাগিব সৰু ছোৱালী ন ।
উম।
শুকাই যায় উথবিলাক
উ তাকে আমাৰ এইটয়ে এ মানে এতিয়া লেলাৱতি উ মানে নিজৰ হাতটোকে খাই খাই লেলাৱতি ওলাওতে ওলাওতে উথ শুকাবলে নাপায়
অ আমাৰ তাইও কৰা আছিলে তেনেকুৱা এই সি তিনিমাহ হ'ল ন
অ হ'ল বাৰু
অ আমাৰ তাইও তেনেকুৱাত কৰা আছিলে গোটেই হাত ভৰাই মুখত লেলাউতি ওলাই থাকে আৰু এনকা কৰা আছিলে তাই কোনোবা আহিছে নেকি
নহয় নহয় এই আমাৰ ডাঙৰ লৰাটোৱে সি মানে ঘূৰি ঘূৰি ঘূৰি ঘূৰি একেলাষ্টত সৰি পৰিলে
উম উম উম
উম কি কৰি আছা এতিয়া অ ক'তো যোৱা নাই মানে যাবলৈ ওলাইহে আছো মানে এই মহাই আহিব অহাৰ পিছত মানে যাম এই কুলাৰ এটা আনিবলে
হয় নেকি
উম উম এতিয়া ইমান গৰম পৰিছে মানে নোৱাৰি থাকিবলৈ জানানে
আহ অ অ
আৰু অক ইমান অকমানি পোৱালি ন সিও কষ্ট পাব
উম উম
এতিয়া উম মহায়ে সিদিনাখন কৈছিলে চিয় তাকে লগাই দিও নেকি ব তাৰ পিছত আকৌ এতিয়া ভাড়া ৰুম হয়নে এনেই এচিডাল আনি আকৌ লগোৱা খৰচ পাতি কৰি আকৌ কেতিয়াবা ইয়াৰ পৰা গুচি যোৱা হয়
উম উম উম
ময়ো কৈছিলো অ মই ভিনধৌ কৈছিলো তোমাৰ কুলাৰকে লগাও দিয়া যিটো গৰম আৰু আমাৰ তাতে কেনেকুৱা জানা পথাৰ এৰিয়া ন খেতি পথাৰ কৰি থাকে যে ঢেৰকনি মাৰিলে তাতে ৰিক্স আছে সেইকাৰণে এতিয়া অ কুলাৰ হওক এ চি হওক তাত নাইতো আমাৰ
ইয়াততোতো হেৰিয়ে নচলে কি আছিল এইটো অ লাইটৰ এ কি কয় এইটো ম বেছিকে মানে পাৱাৰটো নাথাকে যে কি কয় অ নহয় নহয় এ লাইটৰ মানে হেৰিতটো নাথাকে আহ কি কয় ব কমকে চলে আছে কমকে লাহে লাহে চলে ন এই কিবা এটা কয় ৰবা ৱৰ্ড টো মৰল মুখলে অহা নাই মানে সেই সেই পাৱাৰটো নাথাকে মানে বহুত কম মানে ভল্টেজ ভল্টেজ অ বহুত ভাল্টেজতো বহুত কম
অঁ অঁ
উম
আমাৰ তাতে সেইকাৰণে কুলাৰ টো তাৰমানানে ল'ব নোৱাৰো আমি ইমান গৰম দিছো যে তাই নোৱাৰে থাকিব মই তাকে ক'লো যে কুলাৰ এটা লৈ লওঁ দিয়া ইনভাৰ্টাৰ টো কিবা কে লগাইছে লগোৱা ভালো হৈছে দিয়াচোন তাইৰ কাৰণে লগ লৱা লগাব লগা হৈছে আমি ইনভাৰ্টাৰটো তাৰপিছত কলো ফ্ৰিজ লম মই কৈছো ফ্ৰিজ লোৱাতকৈ আমি কুলাৰ এটা লৈ লওঁ কৈছে কুলাৰ তো বেছি নলয় লবা পাৰো কিন্তু লৈ কি হব আমাৰ এইটো পট পথাৰ এৰিয়া খেত খেতি বিলাক বহুত কৰে নহয় আমাৰ এইফালে খেতি পথাৰৰ এৰিয়া হলে এতিয়া তাৰমানানে কি হ'ল কুলাৰ ল'লে এতিয়া ঢেৰকণী মাৰলি ৰিক্স আছে
মানে কিয় ৰিক্স আছে মানে খেতি পথাৰ মানে এৰিয়া হলে কি হয় নো
পথাৰৰ এৰিয়া হ'লে ঢেৰেকনি বিলাক বহুত পৰে তাতে
আচ্ছা আচ্ছা মানে খোলা এৰিয়া হলে
খোলা এৰিয়া অ
আচ্ছা আচ্ছা
সেইকাৰণে নলগাও লগাব ইচ্ছা আছিল মোৰ
উম কুলাৰ এটা লগা হয় আমাৰ ফালে কিন্তু ইমান গৰম আজিলৈকে পৰা নাই দে দেই আমাৰ ফেন কেইখনে মানে চলি যায় ন আপাৰ আসামৰ সেইফালে অলপ কম ফেন গৰম পৰে ন মানে এ গুৱাহাটীৰ ফালে বেছি গৰম পৰি যায় মানে জোখতকে এ আমাৰ সেইফালে কিন্তু ইমান এটা বেছি নপৰে কিন্তু এইবাৰ বোলে আমাৰ সেইফালেও পৰিছে মাথা ঘূৰাব বুলি কৈছো নে নাই মই
এইবাৰ গৰম বহুত গৰম দিছে
অ এইবাৰ বহুত বেয়া গৰম পৰিছে আমাৰ তাতো বোলে বহুত গৰম পৰিছে মায়ে ফোন কৰোতে কৈছিলে মানে উম
যোৱা বাৰতকৈ এইবাৰ বেছি গৰম আৰু টো আছে আগষ্ট ছেপ্টেম্বৰ আছে। অ আজিকালি ঠাণ্ডা দিন ইমান । কৰে তো অকল জানুৱাৰীতে যি ঠাণ্ডা পৰে।
তাকে
অ
ইমান বেছি গৰম পৰিছে নহয় এ পাইল বা আজি কি ডিউটি যোৱা নাই?
আজি বন্ধ আছে বোলে তাই
আচ্ছা আচ্ছা জিজু আহিছে নাই?
নাই ৰবা নাইট কৰি কেনে ঘৰতে আছে।
অ অ মাইনা শুলে নিকি?
তাই শুই আছিলে উঠিলে এতিয়া
আচ্ছা আচ্ছা।
ঠাণ্ডা পৰাৰ কাৰণে তাই টোপনি গৈছিল।
ভালে হৈছে অকমান ঠাণ্ডা পৰাৰ কাৰণে।
আহ চাহ খালো আমি। ৰাহুলে মেগী লৈ আহিছিলে তাকে মাক কৈ থৈ গৈছে মেগী বনাব বুলি। মেগী বনাব পিছত।
আচ্ছা আচ্ছা
আজিৰ দিনটো এতে একো খোৱা নাই নহয়। অ ইমান গৰমত খাবও ইচ্ছা নাযায় ন।
তাকে গৰমত খাবলৈ ইচ্ছাই নাযায়।
উম
আমি যেন মই ৰাতিপুৱাই ভাত কেইটামান খালো মাছেদি।
অ
তাৰ পিছত আকৌ এতিয়া অলপ আগত কল্ড ড্ৰিংকচ আৰু আইচ ক্ৰীম খাইছিলো। এ বেলেগ একো নাই খোৱা। ডাঙৰ লৰাই মেগী খাইছে সি কিবা কিবি খাই আছে মেগী আনিছে মেগী খাইছে আকৌ ক কৰিয়ান ৰামেন বিলাক আনিছে। সেইবিলাক খাই বোলে মই কৈছো গৰমত এতিয়া সেইবিলাক খাই লৈ পেলাই এতিয়া মানে হেৰি মজা ওলাব বুলি।
হ
উম
আজি স্কুল নাছিলে তাৰ
তাৰ আছিলে তাৰ আজি হাফ ডে আছিলে মানে বাৰটা।
অ অ অ উ দিয়া কি কৰিছেহি অ তাই উঠিকেনে খেলি আছে ৰবা। এতিয়া অলপ ঠাণ্ডা পৰিছে যে। আছে কিবা কৰি আছে উম। কিবা কৰি আছে অ এতিয়া অলপ ঠাণ্ডা হৈছে ৰ। ৰুম বিলাক গধলতে ঠাণ্ডা হৈ যায় ন।
নাই আমাৰ এইফালে নাই।
উম আৰু বতাও মাৰি আছে। মাৰৰুমত আছো।
অ অ
মা ৰূমতে আছো।
অলপ ঠাণ্ডা হ'ব লা সেইটো ৰুম এ ৰাহুলৰ ৰুম টো বহুত গৰম।
অ' এইটো আৰু নহয় বস্তু বহুত আছে নহয় মই থাকোতে ধুনীয়া চাফা কৰি থৈ দিয়া আছিলোঁ এতিয়া ইমান লেতেৰা পাইছো মই ৰুম টো। আৰু ইমান বস্তু আছে বিচনাৰ তলত। মই তাকে মাক কৈ আছিলো অ মা ইমান অ'। ইমান লেতেৰা হৈ আছে।
মায়ে ইমান খিনি কৰিবও নোৱাৰে ন অকলে আগতে তোমালোক থাকা তোমালোকে কৰা এতিয়া পায়েল বাও দিউটি যায় ন!
আৰু নহয় মই থাকা দিন কেটাত ধুনীয়া চাফাও হৈ আছে ৰুমটো। মোৰ লগৰ ছোৱালী বিলাকেও আহি কেনে কৈছে এইটো ৰুমটো বহুত ধুনীয়া হৈ আছে।
উম।
ধুনীয়াকে চাফা কৰি থৈ দিয়া আছিলোঁ যে। এতিয়া এই ৰুমটো লেতেৰা হৈ গৈছে।
এতিয়া আৰু আৰু চম্ভালিব নোৱাৰিব পায়েল বাও গুচি যাব এতিয়া। চনোবা আহিলে আৰু মাৰ লগৰ এজনী হব আৰু
অ তাই ওপৰত কৰি দিব পাৰিব তাৰ পিছত
নহয় তথাপ মই লগৰজনীৰ কথাহে কৈছো কৰাৰ কথা কোৱা নাই মই কৈছো যে এনেই আৰু ধৰা কথা বতৰা পাতিবলৈকে মানুহক মানুহ লাগে।
অ' অ' অ' অ' সেইটো হয় দিয়াচোন। কিন্তু আৰু তাইও কেনেকে কৰ দিব ভাতকেটাও বনাব নোৱাৰিব তাই। কি জানানা আমাৰ বাবু বহুত দিগদাৰ কৰে নাথাকে সি উম তেনেকুৱা তাইও একো কৰিব নোৱাৰে এতিয়া মোৰো যায় ইচ্ছা যে মা বল অলপ চাফা তাফা কৰি দিওঁ দে ৰুমকেটা কিন্তু এতিয়া তাইক লৈহে নোৱাৰো আমি। তাই টোপনিও নাযায় না এতিয়া কোনোবা এটা লোৱা মানুহ থাকিলে কৰি দিবা পাৰি। এতিয়া মই আহাৰ পৰা ভাত কেইটাও বনাব পৰা নাই । আৰু ৰেচো লাগে না মই তাতে কৰিও থাকোঁ।
উম বুজিছো বাৰু ।
সেইকাৰণে মই ৰেষ্ট লবয়ে আহিছো ৰবা।
উম, ঠিকে আছে।
উম।
ঠিক আছে দিয়া।
দিয়া পিছে।
অ'